আহ শুনি আছোঁ দে কি কৰি আছ
এই জফা ধৰি একো কাম নাই এনেই বহি আছিলো টোপনিহে ধৰিছে
অ চাহ টা খাই উঠিলি আৰু
উঠিলো আজি এইকেই ধোপ নজলালো যে সোনকালে সৌধু
অ মোৰ নাই এ গা ধুই আহিছো হে চাহ খাবই পোৱা নাই খাম হে মোৰ ঢেৰ কাম থাকেও আগবেলা
তই কৰ সদায় আমি এখন নকোৱা
উম মই আগবেলাটো থাকে কাম বাৰি ঘৰ এখবাহ শাক চবজি ছিগিলো। ধুন্দুলি শিগিলো হা আজি তিনদিন হ'ল যে কালি নিচিগিলৈ কবাৰ বোৱা হৈ যাবগৈ
অ কিয় হেৰি চোৱা খেদিলি। চোৱা খেদিলি।
পাঁচ দিনতহে যাব তিন দিনত মানে ছিগিব পাৰে আগতে কৈছিলে আমাৰ শাহু মাহঁতে
অ, 'অ।
তিনিদিন হ'লে এতিয়া ধুনুলি বোৱা হৈ যাবগৈ ন বোৱা হ'লে ধুন্দুলি খাবলৈ বেয়া অ তাকে ছিগিলো কেইটামান, আকৌ ভেন্দি কেইটামান। ভাত কেৰেলা কেইটামান।
সেদিনা ছিগিছিলিহে আকৌ ওলালে?
অ, এভাজি- এভাজি ওলাই থাকে নহয় এদিন নিচিগিলে বোৱা হৈ যায় গৌ।
অ', দে ভালেই দে সেইখিনি সেইবিলাক কৰি থাকিলে আকৌ দেৰি হবই আকৌ বাহিৰা কাম বিলাক
উম, অ', ' দেৰি হৈ যায় গৈ সেইখুপা বিচাৰি, বিচাৰি ছিগি ফোৱাত।
অ', 'হয় আকৌ।
বাৰী ঘূৰি ফুৰি সেয়া কৰিলো কৰি পেলাই সেয়া গা ধুই আহিছো হে এতিয়া চাহ খাম আৰু। চাহ খাই আকৌ লগতে ভাত উম, ভাতো বনাব হয় ন। আকৌ মাছৰ বেপাৰী এটা আহিল। মাছ ৰাখিলো বাচিলো। এই দিয়ে। বেছিয়েই দিলে ধৰি লওক ধোৱা পখলা নহয়।
অ', অ' কি মাছ আনিছিলে আমাৰ এইফালে নাহে।
অ' ভকুৱা মাছ এটা এই ইয়াত দেৰ কেজি ওজন। তাৰপিছতে আমি হেয়া দুখৰে ভাগ কৰি ললো আৰু আমাৰ এইদশত ভাল ভাগ কৰি কৰি লও যে। এঘৰে ৰাখিব নোৱাৰি ন ডাঙৰ মাছ।
সেইটো এইটো ন।
অ', তহতৰ এতিয়া এঘৰে ৰাখিব লাগিব। উম,
মাছ আনিলে ফোন কৰি দিবি।
অ' ইয়াতে মানে আমাৰ কেইবাঘৰো আছে যে। এই ভাত। কৰি লও দুই কেজি আঢ়ৈ কেজি হলেও তিনি ঘৰ মানে লও। আজি দেৰ কেজি দুঘৰ ললো উম, দুঘৰে ললো ভকুৱা মাছ এটা। আৰু ইয়াতে মানে। কেইটামান কমত আঢ়ৈশ টকাকে দিলে হয়। চাৰে তিনিশ তলত নিদিয়েই।
হয় নেকি সেই মই তই মোক ফোন কৰিবি এবাৰ তেনেকে আনিলে।
অ-অ, নহয় কাট কাটি পেলাই তেতিয়া ভগাই ল'ব পাৰিম ন।
অ, ভগায়ো ল'ব পাৰিম।
উম এটা আকৌ দেৰ কেজি ওজন এ বেয়া লাগে চোন তেনেকে থৈ - থৈ খাবলৈ। ধৰি ল ভাগ কৰি ললে অ, '
ওজনো বাৰু আনিব পাৰি।
অ, 'পাৰি আও। এনেই এতিয়া অ-অ। ধৰি ল এদিন আউ দুদিন তাৰ পিছতো মাছতটো ফ্ৰিজত থলেও সোৱাদ নাইকিয়া হয়।
অ', সেইটো হয় কিন্তু।
অ', সেইকাৰণে বোলো ভাগ কৰি লও আমি তিনি ঘৰে লও নহলে দু লওঁ এনেকেই লওঁ।
আঢ়ৈশ টকাকে দিয়ে আৰু কেজি ন তাত বেপাৰীটোৱে।
অ, আঢ়ৈশকে দিছে।
অ, এবাৰ আনিলে কবি মোকো আমাৰ এইখিনি পাই আনি থাকে ফোন কৰি থাকে সি আনিবলৈ, কিমান কে লয় নাজানো আৰু।
অ, মই সেইদিনাখন আনিছিলো, গৈ তাৰপা চাৰে তিনিশ।
এই আমাৰ এইখিনি যে, এইপিনে।
অহ, সেইডোখৰত লথাগুৰিলফা। উম, মই চাৰে তিনিশকে আনিছোঁ। তাৰ মানে, সেইকেইদিন মাছৰ বেপাৰী অহা নাছিলে বিহু আছিলে যে। সিহঁতে, বিহু হ'লে কেইদিনমান নাহে, নহয়।
নাহে আকৌ। উম!
ফুৰিব যায়, মই বোলো, তহতেও ফুৰিব যাওনে? কৈছে, অ, আমিও খাবলৈ নাযাব নালাগে নেকি? তেনেকে কৈছে, মই ত বিহু হ'লে আমাৰ দিগদাৰ হয় বোলো মাছৰ কাৰণে। অ'!
অ, হ উ! বেপাৰীটো সদায় আহে নেকি, মাজে মাজে আহে?
অ, মাজে - মাজে ধৰি লোৱা দুদিন তিনিদিনৰ মূৰত আহে। সদায়নো কত মাছ ৰাখো ন? এই দুদিন তিনিদিনৰ মূৰতে আহে, ৰাখো আৰু।
অ'! এয়া, ফুলবাৰিত থাকোঁতে যে, ডেইলি মাছৰ বেপাৰী আহে। তেজপুৰত থাকোতেও ডেইলি আহে মাছৰ বেপাৰী, ভাল ৰাখিবলৈ। কিন্তু, এইখিনি জেগাতহে, এইখিনিত মানুহ নাই কাৰণে নাহে চাগৈ। ইফালে-সিফালে যাই চাগৈ। নহ'লে সে
মই ফোন কৰি দিওঁ। যদি নাহেও নহয়, ক'তবা বেলেগত আহে, আমাৰ ঘৰলৈ নাহে। মই ফোন কৰি দিওঁ আহিছ নে নাই। কৈছে, বাইদেউ আহিছোঁ। মই বোলোঁ, উম, মাছ লৈ আহ, বুলি কওঁ। অ, তিনটা মানৰ ফোনৰ নম্বৰ ৰাখিছো মই। সেইকেইটা কৰ পৰা আহে জানো? এইয়া ভূৰবন্ধা চাইডৰ পৰা আহে নে নহয়, এইয়া লাহৈ ঘাটৰ চাইড পৰা।
অ, এইফালে সোমাই যাব দিবি কেতিয়াবা।
অ, সেইফালে এতিয়া এঘৰ মানুহৰ কাৰণে ক'ত যাব চাগে ন?
অ, তইয়ে ফোন কৰি দিবি, নহ'লে তন্তৰ তাতে যাম মই।
অ'! ৰাখিলে তেতিয়া, তই লৈ যাবহি পাৰিবি।
অ'!
সুধিম, আৰু তেতিয়া আনিলে মাছ ল'বিনে বুলি? তেতিয়া লাগে বুলি ক'লে, মই ৰাখি থ'ম।
অ'! অ'! সেইটোৱে। নহ'লে থাকি, থাকিবও পাৰে, হয়! মাছ। ঘপককৈ ৰাখিলে, থাকেই যে। মাছ আনিয়ে থাকে দেইলি আমাৰ।
আকৌ পঠিয়াই দিম, তেতিয়া তহঁতে নাৰাখিবি, বেয়া হ'ব ন? উম, এতিয়া কি বনাবি?
তাকে, বজাৰত পঠিয়াই আছোঁ। যাব এতিয়া, মাছ আনিবই যাম বুলি কৈ আছে।
অ'! অ'! অ'!
এইখিনিৰ পৰা ফোন কৰি আছিলে, আনিবলৈ নগ'লে বৰালি মাছ ময়ো নাখাও যে। তাইও ভাল নাপায় সেইকাৰণে। বৰালী মাছ আনিলে মানে, অ, আনি থাকে বৰালি মাছ কিবা আনিলে এক কেজি, এক কেজিতকৈ অকমান কম। এ, আঠশ টকা কেজি।
অ, সেই দাম আকৌ।
তাৰপা, আমি নাখালোৱে মানে, আমি দুজনীয়ে। এটা মানুহে খায়, এটা আমোৱাই গ'ল কৈছে। সেইকাৰণে এতিয়া মানে চবে খোৱাকে আনিব যাব আৰু অলপ দেৰিকৈ।
উম! সেয়া, মোৰ তেনেকে বৰালি মাছ আনিলে ৰাখিব নোৱাৰো নহয়। আ নাই ইহতে নাখায় হয়, মই এজনীয়েনো কত খাম। এই কেতিয়াবা ৰাখো, আমি গোটেই কেইঘৰ ভাগ কৰি। তাৰপিছত এই ধুনুৰ কাৰণে মই বেলেগ ৰাখো আও।
অ' অ' মও তেনেকুৱা আমাৰ, ময়ো নাখাও আমাৰ আনিয়ে থাকে সেইটো মাছ। নাখালেও বনাই কৈ দিওঁ আও, মোৰ ইমানো বোলো ৰাপ নাই মাছত। ভাল পাই যদি আনি পেলেই খালেই হ'ল বোলো। হয় বৰালি মাছ বুলি ক'লে ভাল পায় আকৌ বহুত। বহুতে ভাল পায় আমাৰ। অ' মইনাই কয়, এই আমাৰ ইয়াত নোলাই নো তহঁটি ক'ত পাই আছ বুলি।
অ' মইও ভাল পাও যেনিবা। বৰালী মাছটো ভাল পাওঁ, আনিলে আমি এইডখৰত তিনিঘৰে মানে ৰাখ খো এ ভাগ কৰি ডাঙৰকে আনিলে।
অ' ভালে দে তহঁতৰ সেই খিনিত মানুহ খিনি মানে ভাল যে চিনা সি আৰু হেৰি ন, একে পুৰণা মানুহ গোটেইখিনি আমাৰ ইয়াত নতুন এঘৰ-সিঘৰ সুধি থাকিব ভালো নালাগে আও, নাহেও বেপাৰী আহাই দেখা নাই মই।
অ' কাকনো সুধি থাকিবিগৈ ন, মাছ ৰাখিবিনে বুলি। আমি এতিয়া গোটেই কেইঘৰ একেলগে চাও আও বোলে ৰাখো দে গোটেই কেইঘৰে ভাগ কৰি তেনেকে। আৰু ইমান দামী মাছটো ন'? অ' অকলে খাবও মন নেযায় দেচোন।
অ' নাযায় নহয়। উম, এই বেপাৰীটো আহিলে চাইয়ে ভাল লাগে চবে মিলি। নাৰাখিলেও ন, কি মাছ আনিছে। আকৌ চোৱাৰ পিছত আকৌ ৰাখোঁ-ৰাখোঁ
ৰাখো ৰাখো লাগে, গোটেই কেইজনী থোপ খাও যে। চাইও ভাল লাগে, হয় আকৌ।
আমিও আগতেহ তেনেকুৱা এ আমাৰ তাতো তেনেকা আহিয়ে থাকে বেপাৰী বিলাক। চাওতে নললেও চাই ভাল লাগে মানে আৰু।
উম উম উম, চাই ভাল লাগে।
মানুহ বিলাক, এতিয়া কিহে দি বনাবি ধ সেয়া মাছ?
হে মাছ এতিয়া কি দি বনাও তাকে। সেই ভাবিছোঁ। দালি মগু দালি দি পেলাই তাকে অকমান টেঙা দি বনাও নে শাক। খাবও এ বৰষুণ পৰি আছে যে শাক নাখাওঁ বোলো ক'বাত। কিবা বগাই থাকিব ন।
সেই এইটো ছিজনত শাকটো খাবই নালাগে। বেছি খালেও মানে কি‌ যে। ভালকে চাফা কৰি ল'ব লাগে মই এ পোক কিবাটা নহয় কিবা এটা। থাকিয়ে যায় মানে সেই লাগি ভাগি।
অহ উম দা। খাবা নে এই ৰ'দ দিলে খাওঁ আও ৰ'দ দিলে মানে তেতিয়া নাথাকে ন ৰ'দত গু। চি যায় গ এতিয়া আকৌ বৰষণ। পৰিলে সিহঁতে পাতে চাতেহে উঠিব আহে। বৰষুণ পানী পাই পেলাই সেইকাৰণে এইকেইদিন খাওঁ খা এই কচু ঠাৰিও আছে যেনিবা। উম কচু ঠাৰি দিয়ে বনাও নেকি বোলো মছলা দি তেনেকে ভাবিছোঁ। এই কলা কচু ঠাৰি ডাল যে।
অহ ঠাৰি কি সেইকেইডালো ভাল লাগে ম।
অহ ভাল লাগে। তাকে এ কে এই কলা কচু নহয় এয়া। কুলা কছু নহয়, এইয়া ভোক কচুৰ নিচিনা যে নীল কচু এডাল আছে।
সেউজীয়া যে
অ' নীলা, সেউজীয়া নহয়। এডাল একেবাৰ নীলা নিচিনা নীলা পুৰা ডাঠ নীলা। অহ সেই সেইটো খাব ভাল মিঠা। এই কুলা কচু হোপা মোৰ ভয় লাগে ধড়ে যে।
ধৰে মও ভাল নাপাওঁ। ইমান ধৰে কাৰণে
ধড়িলে মই অলপ খাম।
অহ আমাৰ সেয়া সেইনাখন আনিছিলে। অকমান ধৰিলে মই ধৰা কাৰণে মই আকৌ বনাব দুবাৰ মন নগলে আৰু এইডাল মান আছিলে পেলাই দি পেলাইহে দিলোঁ গৈ।
অ' অ'
এ সেইটো ভাল আমাৰ নেপালী কচু আনিছিলে সেইদিনাখন নেপালী কচুৱে মাছে বনালো।
উম।
উম দে হ'ব দে, অ' অ'।